বি খ খ
হেল্ল', হেল্ল', হেল্ল',
অহ',
অ, কোৱা ভাল তই?
তোমাৰ এই মোৰো ভাল মোৰ ভাল মানে সেই আৰু অলপ বেমাৰ।
অ, কি হল?
এই আজি দিনৰ পৰা জ্বৰ উঠিব নেকি গা চাৰ বিষ।
অ, এইটো বা ৱেদাৰ মানে এনেকুৱা হয়নে। উম,
অ, ভাত নাই ৰবা। এই বনাবহে মায়ে এতিয়া। ইণ্টাৰ্ণশ্বিপ কেনেকুৱা চলি আছে পিছে। কা তুমি বেছি গৰম দিলিে দেচোন নাই হা?
উম, মোৰ কম মোৰ কমপ্লিট হৈ গল।
তোমাৰ কমপ্লিট। অ, তোমাৰটো কমপ্লিট হৈছে আজি ববিতাৰ-ববিতাৰ লগতো কথা পাতিলো। তাইয়ো চলি আছে বোলে।
অ, তাৰ হোৱা ন ইহতে মান লেট
অ',
এইটো কৰিছ
অলপ নেট-নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে নেকি বতৰটোৰ কেনে।
অ', অ', এ একো নাই মানে এইটো বৰষুণ দি আছে ন সেইকাৰণে থাকে নেটৰ্ক প্ৰব্লেম।
ববিতা কিবা লাইব্ৰেৰীত কৰি আছে নেকি? তোমালোকেটো স্কুলত গৈছিলা ন।
অ',
বৰষুণ দিছে নাই সেইপিনে?
মই-মই-মই মানে টিচিঙৰ।
অ, বৰষুণ দিছেনে নাই পিছে সেইপিনে?
উম, সেইকাৰণে চাৰ্ভাৰটো অলপ ডাউন চাগে।
উম,
বৰষুণ দিছে ন সেইকাৰণে।
অ, হ'ব পাৰে।
কি কৰি আছে এনে?
এনেই বাগৰি আছো।
উম, ভাত
ভাত বনাও কেতিয়াবা এনে মা বা বায়ে বনাই থাকিলে। তি কিবা চিকেন টিকেন বা মাছ চাছ আনিলে মই বনোৱা যায় আৰু।
অ',
এনেতে ইহতে বনাই।
অ, অ।
তোমালোকৰ তুমিয়ে বনোৱা ন?
নহয় বৌ আছে ন।
অ',
উম, বৌ বনাই।
প নে কি মাহঁতৰ খবৰ ভাল?
ভালে। কোৱা?
সজবোৰ অলপ গলটো হেৰি হৈ আছে ৰবা এক সেইকাৰণেও ভালকৈ হেৰি হোৱা নাই কথা।
উ আৰু কিমান আছে তোমাৰ?
মোৰ, মোৰ আছে অলপ পুন্দৰতা মান।
হয় অ মানে তুমি এতিয়াই মানিটো কৰিছা ন?
উম। বহুত দিন হ'ল কৰাই নাই ন?
আগতে মানে এইটো এড হৈছিলে চাগে?
পিছত দিবা, দিয়া কি কৈছা তুমি?
উম আগতে এড হৈছা চাগে?
অঁহ।
উম'
এড হৈছো, ইমান কৰা নাযায় আৰু।
উম এইটো হয়। কেতিয়াবা চাৰ্ভাৰ ডাউন, কেতিয়াবা কি
অ আজি তিনি-চাৰি দিন মান হল, এনেকেই আছে।
মোৰো হোৱা নাই। পা আৰু
কোৱা বাকী?
ষ্টৰি চাইছা নে নাই? কি ভিডিঅ' দেখোন, এনজয় কৰি আছে পুৰা দাৰ্জিলিং যায়।
উম বাট কিবা ভাল লগা নাই, অলপমানো আছে ন সেইকাৰণে চাগে। অলপ মানুহ আছে সেইকাৰণে ভাল লগা নাই নেকি?
অ
বেছি ক'লে কিবা বেলেগ লাগিলে হয়। উম, উম।
ছোৱালী চাৰিজনীয়েচোন, এ ফটোত দেখি আছো ন।
অ লৰাাইছোন ন চাৰি নে পাঁচটা।
হেৰিৰ পৰা তোমালোকৰ চামৰ পৰা চাগে এজনীও যোৱা নাই ন ছোৱালী?
নাই, নাই, নাই কোনো নাই।
মোৰ এটি থাৰ্ড চেমৰ দুজনী গৈছে আৰু আমাৰ ইহঁতৰ দুটা, এই দুটা।
উম।
উম। দেবাহঁতে সেইদিনা মোক জোৰ কৰিলে ন বহুত। মই নগ'লো, পিছত দেবাও নগ'ল।
আ
আৱাজটো ভালকে অহা নাই নেটৱৰ্কৰ কাৰনে ছাগে উম, বাহিৰত কি তোমাৰ হেৰি কৰি আছে। ফ্লেছ লাইট জ্বলি আছে বাহিৰত খোলাকে অ,
পুৰা বৰ
উম।
বখনদি আছে।
উম
কোৱা? চাৰ্ভাৰ ডাউন হলে এইটো নহয়ে মানে চাউনডটো ভালকে নাযায়।
উম,
উম,
সেইটো কাৰণে অহা নাই চাগে মানে মাজে - মাজে আহি আছে মাজে - মাজে অহা নাই কথাখিনিৰ মানে অলপ কথাই আহে বাকী খিনি নাহে।
কোৱা?
খোৱা মানে খোৱা আছো আৰু এনেই যাবলৈ
এয়া মানে এডমিশন নকৰা আগষ্টত এনে - এনে থাকিব।
আগষ্ট তাকে ভাবি আছো নকৰো চাগে। কৰাৰ প্লেনটো নাই।
এনে নাই নেকি কিবা?
এনেতো তোমাৰ মই সেইটো দিম বুলি ভাবি আছো একজামটো। সেইটোৰ কেনে টাইম আছে জানুৱাৰীতহে আছে এইটো। এনেই তোমাৰ এ ডি আৰি কেনে ভাবি আছো কিন্তু প্ৰিপেয়াৰ কৰা নাই একো এ ডী আৰি দিম বুলিহে ভাবি আছো।
অ, এ ডি আৰি।
উম, সদায় ভাবো কৰিম আকৌ এনেকে ৰৈয়ে যায়।
হু- হু- হু।
এলাহ।
গ্ৰেজুৱেচন হোৱাৰ পিছত এনে - এনেই হৈ থাকে।
হহ
কি কৰো - কি কৰো এনেকুৱা লাগে।
কিটো মানে কনফিউজ এতিয়া পুৰা।
উম, আমৰো আৰু
মানুহ টাইপ লাগি আছে।
আমাৰো এতিয়া এক বছৰে আছে তাৰ পিছত আমিও এনেকে কনফিউজ কি কৰো, নকৰো।
অ, তোমালোকেতো আৰু চিনিয়ৰে পুৰা। চাইছা নেকি দৰা চৰা।
এ নাই-নাই-নাই ভাই।
ই হি - হি
এতিয়া নহয় টাইম আছে আৰু।
অ, এনজয় কৰিলা এতিয়াতে নিজকে বান্ধাই নলবা এইবিলাকত সোমাই।
উম, অ', অ ', এতিয়া চোন নাই এতিয়া কেনেকুৱা যুগ আহিছে তাৰ। ওপৰত পৰা তলত নমাই দিয়ে।
উম, হুম তাকে।
অ',
টাইম আছে বহুত, নবা চব পিনে। বানধা হৈ যাবা আৰু।
উম, এতিয়া ভাল এটা এক্সপেৰিয়েন্ঞ্চ লৈ - লৈ কিনে।
উম।
আপোনাৰে দিবনে আপোনাৰ বায় আছে এতিয়া।
হা
তোমাৰ বা আছে নে আপোনাকে দিব এতিয়া।
অ বা আছে কি ক'লা তুমি বাৰ।
তাকে মানে এইটো বিয়া দিবনে আপোনাৰ বা আছে।
অ, বা আছে মোৰো বহুত টাইম আছে।
উম, ফৰটি আৰু আৰু চব কৰিবা। অ, ফৰটি ইয়াৰছ।
ইমান মানলৈকে কৰিব পালে ভালে আছিলে কিন্তু।
নামানে আমাৰ টোৱেণ্টি ফাইভ হলেই
ক'ব আৰু বুঢ়ী হৈ বিয়া পাতি আছে।
উম টুৱেণ্টি ফাইভ যেনে তেনে হয় আমাৰ।
হ'লেও টুৱেণ্টি ফাইভ নহয় মোৰ যাব, থাৰ্টি মানলৈকে। থাৰ্টি, থাৰ্টি ওৱান।
আমাৰ ইমান নাযায়।
কিমান মানত এনে তোমাৰ প্লেনিং
উম। টুৱেণ্টি ফাইভ চাগে।
টুৱেণ্টি ফাইভত নহবা টুৱেণ্টি ফাইভলৈকে তোমাৰ একো হেৰিয়ে নহবচোন। তুমি চাবা পঢ়ি শুনি তোমাৰ।
অ মই ন মই নকৰো, মই নকৰিম। বেলেগ বাট আমাৰ এনে টোৱন্টি ফাইভ হলে মানে যেনেকে এইটো কয়। এতিয়াই এনেকে কয়।
এনেই তোমালোকৰ বিয়া চিয়াৰ পিছত জব কৰিব দিয়ে নে নিদিয়ে ছোৱালীবিলাকক।
দিয়ে আমাৰ দিয়ে বাট এনে বেলেগক নিদিয়ে আৰু বিহাৰী এনেকুৱা থাকিলে।
যাব নোৱাৰা ন পিছত বা তোমাক বিয়াৰ পিছত পঢ়াই নে নপঢ়াই। টুৱেন্টি ফাইভলৈকে তুমি চাগে কি বাহত সোমাবা হে ভালকে। শিকি চিকি একজাম চেগজাম দি উঠি কেনে।
তথাপিও আৰু যদি তোমালোকৰ ৰিচোয়েলে হয় আৰু উপায়ো নাই দিয়াচোন। মানিবতো লাগিব আৰু। সেইকাৰণে হাজবেণ্ডজন ভাল বিচাৰি ল'বা যাতে তোমাক ছাপৰ্ট কৰে।
উম এই চব চাই পিনে কৰিব আৰু।
আজিকালি বিশ্বাসো কৰিব নোৱাৰি দিয়া কাকো, নিউজ চিউজ যেনেকোৱাহে নিউজ পাই থকা যায়।
উম বহুত বেলেগ যুগ এতিয়া।
উম।
আগত কেনেকুৱা আছিলে ছা -ছাইকিনে কৰি দিব তেতিয়া নহয় এটোৱা বেলেগ মানে কি মানে হৈ আছে এতিয়া।
এতিয়াতো তোমাৰ এৰেঞ্জ মেৰেজ একদমেই বিশ্বাস কৰিব নোৱাৰা, তুমি একবছৰ চাইও মানুহক চিনি নোপোৱা সেনেকুৱা হৈছে। আৰু তুমি একদিনে চাই কাণে বিয়া পাতিবা? উম।
আজিকালি যিমান পাই আছো নিউজে চিউজে চব অৰেঞ্জ মেৰেজে। আৰু কৌট তোমাৰ টিটচাৰ চিটচাৰ চব বদনাছ এইবিলাক ছাইও লাভ নাই।
উম, উহু এইকাৰণে আগতে কৰ্ট মেৰেজ কৰিব লাগে।
এই তোমাৰ এক বছৰ মান আগত এটা, এটা নিউজ আহিছিলে ন তুমাৰ হাজবেণ্ড জন টিচাৰ আছিল কোনোবা স্কুলৰ নে কলেজৰ সিহঁতৰ গোটেই ফেমিলিটোৱে ছোৱালীজনীক মাৰি কাৰণে সিহঁতৰ ঘৰতে তোমাৰ হেৰি কৰি থৈ দিছে ন' পুতি থৈ দিছিলে।
অ'-অ'
তে বাহিৰত তোমাৰ ইমান ভাল দেখাই টিচাৰ এজন হয়। আৰু তোমাৰ ভিতৰে-ভিতৰে সেনেকুৱা। মানে এনে কথাটো কৈছো আৰু কিছুমানে কয় ন টিচাৰ হয় টিচাৰ হলেতো ভালেই হ'ব। মানে আজিকালি বিশ্বাস কৰিব নোৱাৰি টিচাৰ কিবা- কিবি।